অ কোৱা। মই আছো আৰু। অ', কোৱাচোন কোৱা? কি ক'ব বিচাৰিছিলা?
অ এ ল কাইলে পৰিৱেশ দিৱস আছে যে এতিয়া গছ গছনি লগাব লাগিব। কি কৰিব লাগিব, সেইখিনি অ কি কি গছ লগাব। কি কি নলগাব সেইখিনিয়ে উম পাতিব বিচাৰিছো ইযাত আজিকালি মানুহ যি লাগে দেখা নাই মাটি আৰু গছ কাটি শেষ কৰি পেলাইছে এতিয়া গছ ৰুবহে লাগে এতিয়া মানুহে গছ কাটিহে পেলায়। উম
গছ এতিয়াতো আমাৰ ধৰা চৰকাৰেটো আমাক কৈছে বা কিছুমান আমাৰ গাঁৱে ভূঞেও গছ গছনি ৰোৱাৰ মানে এটা হেৰি দিছে আঁচনিয়ে দিছে চৰকাৰে। এইবাৰো আমি সেইমতে মানে গছ গছনি ৰোম বুলি ভাবি আছোঁ, আমি গোটবোৰে। এতিয়া পৰিৱেশ দিৱস লগৰত যোৱাবাৰ আমাক বহুত গছ পুলি দিছিল কিন্তু এবাৰ দিয়ে নে নিদিয়ে সেইটোহে গম পোৱা নাই এতিয়ালৈকে একো হেৰি অহা নাই। হয়তো দিবও পাৰে আমি এক মানে হয়তো যাব লগীয়াও হ'ব পাৰে কিমান আনিব পাৰো সেইকাৰণে মানে চিন্তা কৰিছো সকলোৱে গোটেই কেইজনীয়ে আমি যাম নেকি গছ পুলি আনিবলৈ
অ হ'ব দিয়াক যাব এইবাৰ যাবলৈ গাম অ আপুনি মেডাম উম ভ
কোৱাচোন কোৱা কি ক'ব বিচাৰিছিলা
অ উ
পৰিৱেশ দিৱসৰ ওপৰত কিবা কবা নেকি উম
স্কুলত ধৰি লক পৰিৱেশ দিৱস পাতিলে এতিয়া আকৌ আগতে অফিচৰ পৰা মানুহ আহে এতিয়া ল'ৰা ছোৱালী বিলাকক লগাই গছ গছন বিলাক লগোৱা হয় এতিয়া গোটেইখিনি কৰি দিয়ে আৰু এতিয়া মা সব বিলাকেও গোটেইখিনি পাতৰ ৰান্ধনি চাননি চব লগ লাগি চবেই একেলগে আমি পৰিৱেশ দিৱসতটো পাতো ল'ৰা ছোৱালী খিনিকো বা পোৱা যায় গছ গছনি লগাব লাগে তেতিয়া গছ গছনি কাটিব নালাগে কটাৰ ফলত আজি এতিয়া গৰমটো বেছি হৈছে এতিয়া আজি গছ গছনি নাকাটিলে এতিয়া আজি এনেকুৱা পৰিৱেশ নহলহে সেইটোৱে আৰু
সেইটোৱো প্ৰধান সমস্যা হৈছে আমাৰ বিশেষকৈ গছ গছ কমি যোৱাৰ কাৰণে আমাৰ উট্টাপৰ পৰিমাণ বাঁহী গৈছে পৰিমাণটো বাঢি আৰু মানে খৰং বতৰ বেছি হৈছে সকলোতকৈ মানে বেছি হৈছে মানে কেনেকুৱা বৰষুণৰ মাত্ৰাটো কমি যোৱাৰ লগে লগে এতিয়া আমাৰ গৰমতটো বেছি হৈছে আৰু মানে আমাৰ পৰিৱেশটো মানে একেবাৰে মানে জলবায়ুতটো মানে উ উ বহুত মানে বেয়া হৈ গৈছে উত্তাপৰ পৰিমাণতটো বাঢ়ি গৈছে চৰকাৰে যিটো পদক্ষেপ লৈছে সেইটোতো বহুত ভালৰে পদখেপশ লৈছে কিন্তু আমাৰ জনসাধাৰণে যিটো মানে কৰি গৈছে বা চৰকাৰৰ আঁচনিবিলাক ৰূপায়ণ কৰোতে আমাৰ জনসাধাৰণে আগবাঢ়ি আহিছে সেইটো কাৰণে ভাল লাগিছে
অ হয়
কেনেধৰণে মানে কাম বিলাক কৰি আছে
আমাৰ ইআঁতো সেনেকেই কৰি আছে আপ আপোনালোকে যেনেকে কৰিছে কৰি আছে গছ গছৰ পুলি বহুত দিয়ে অফিচৰ ফালৰ পৰাে
বহুত ভাল কথা এইটো
সটৌটা আঠিটা লৈ দিয়ে তাৰ পিছত ল'ৰা ছোৱালী বিলাকক এটা এটা লগাবৰ দিয়ে আগৰাই এটা এটা ল'ৰা ছোৱালী ফটো একপি কপি মাৰি তেতিয়া অফিচত পঠিয়াব লাগে পিখ বিলাকও পঠিয়াই ৰান্ধনী বিলাকো সেয়া চবেই পঠিয়া এখন এখন একদম ষাঠিটা সত্তৰটা আশীটা এনেকে প লগাই ফটো মাৰি গোটেই প্ৰত্যেকখনে ফটো মাৰি মেল দিব লাগে
তাকেইেতো মই ক'ব বিচাৰিছো কোনটো চৰকাৰে তাকেইতো মই কব বিচাৰিছো কোনটো চৰকাৰে যিবোৰবোৰ আঁচনি লয় সেই সকলোবোৰ আঁচনিহে ভাল লয় আমাৰ জনসাধাৰণে তাক মানে ৰূপায়ণ কৰাটোৱে মেইন সমস্যা আহি পৰে আৰু আমি নিজেও চেষ্টা চষ্টা কৰিব লাগে কাৰণ তো বিষৰোপনটো বা বিষ গছ ৰোপনটো বিষৰোপনটো আমাৰ কাৰণে বহুত ভাল বিশেষকে আমি উ আমাৰ নিজৰ ঘৰ চাৰিও ফালে বা পৰি আমাৰ নিজৰ ঘৰ বান্দৰীৰ মাজত চাৰি উম পৰিৱেশটো ভাল কৰি ৰাখি
আমিও লগাও ঠিকে কৰিছে বাছটো ভালে কৰিছে ঘৰটো লগাই দামিও লগাও আকৌ যাক পাওঁ চবকে লগাব দিওঁ গছৰ পুলি এটা এটা লগাব চবেই। এটা এটা লগালে তেতিয়া ইমানখিনি উন্নত আৰু নিজৰ ঘৰখনো উন্নত হব চব ফালৰ পৰা আৰু আমি এতিয়া ধৰি লও গছে কাৰ্বন- ডাই
অহ এ গছৰ পৰা আমি কি পাওঁ? অ অক্সিজেনটো গ্ৰহণ কৰিছো। আৰু আমি ধৰা যিটোক আমি এৰি দিছো যি টো গেছ আমি নিশাহত এৰি দিছো সেই গেছটো গছে গ্ৰহণ কৰাৰ ফলত কি হৈছে আমাৰ গছ আৰু জীৱ জন্তুৰ মাজত মানে ওতঃপ্ৰোত ভাৱে জড়িত পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰি আছে গছ-গছনিয়ে
সেইটো হয় বাৰু।
তাতো কৈ চোৱাচোন বাৰু আমাৰ যেতিয়া ঘৰৰ সন্মুখত এখন ফলনি বাগিছা থাকে আমি কিমান ভাল পাওঁ। ৰাতিপুৱাই যেতিয়া আমি বাগিচাখন দেখা দেখা পাও আমাৰ মন বোৰ ফুলবোৰ দেখাৰ লগে লগে আমাৰ মন বোৰ কিবা এটা ভাল লাগি আহে। যিটো আমি বুজাব নোৱাৰা নিচিনা হৈ প পৰে।
কি কি ফুল আছে আপোনাৰ তাত?
আমাৰ ঘৰত আছে নাৰ্জী ফুল আছে, জবা আছে, নয়নতৰা, তাৰপিছত কৰবি আছে তাৰপিছত এইবাৰ যে আটাইতকৈ ভাল লাগিলে আমাৰ বিহুৰ সময়ত আমি এ মানে এই কপৌ ফুলডাল আ আমাৰ যেতিয়া গছত মানে চাৰি-পাঁচডাল কপৌ ফুল ফুলিছে ইমান ভাল লাগিছে কপৌ ফুল কেইডাল দেখি তাৰ গোন্ধটোয়ে মানে নাকত লগাৰ লগে লগে আমি ৰাতিপুৱা শুই উঠি বা আবেলি সময়ত আমি সেই গোন্ধটো লৈ খুব ভাল পাওঁ।
বহুত ভাল কৰিছে আৰু এতিয়া যদি নলগোৱা হেঁতেন তেতিয়া পৰিৱেশটোও ভাল নহ'ল হেতেন এতিয়া পৰিৱেশটোও ভাল লাগিছে। গধূলি সময়ত ব বহিয়া গোন্ধ ওলাই থাকে।
এতিয়া সৰু সৰু ল'ৰা-ছোৱালীক আমি তাৰ পৰা শিকাব পাৰো যে গোন্ধ থকা ফুল কোন কেইবিধ। গোন্ধ নথকা ফুল কোন কেইবিধ তাতোকৈ মানে আমি ধৰা শেৱালি ফুলটো আমি ৰুই লৈছো যে ঘৰৰ পদূলি সন্মুখ
অ শেৱালি ফুলো আছে নিকি?
শেৱালী ফুলটো মানে ৰাতি ফুলা ফুল কোনবিধ বু বুলি কলে মই দেখাই দিওঁ ঘৰত যে ৰাতি ফুলাফুল কোনবিধ কোৱাচোন বুলি কবলে দেখাই দিওঁ যে ৰাতি সদায়
ভালে কৰিছা এতিয়া ল'ৰা ছোৱালী শিকালে এতিয়াৰ পৰা শিকালে তেতিয়া ভাল। অ'।
অ', তেতিয়া সিহঁতেৰ আগলৈ পাৰি যাবগৈ। প্ৰব্লেম নহয়। তেতিয়া, মানে, ধৰা, কোনো সমস্যাই দেখা নিদি দিয়ে। সিহঁতে, মানে, সৰুৰ পৰা যেতিয়া শিকিব ব', আমি পৰিৱেশৰ ওপৰত, যদি আমি সৰুৰ পৰা সিহঁতক শিকাই লৈ যাওঁ, তেতিয়া সিহঁতে ডাঙৰ হ'লে নিজেও বুজি পাব যে পৰিৱেশ, মানে, পাঁচ জুনতটো পৰিৱেশ দিৱস হিচাপে কিয় পালন কৰা হয়। সেইটো আনকো দুটা কথা ক'ব পাৰিব বা সিহঁতে নিজেও শিক
ময়ো ঘৰত শিকাও তেনেকেই তেনেকে শিকাইছে এতিয়া ভাল কৰিছে এয়া তেতিয়া আগলৈ শিকিব সিহঁতে
সিহঁতে নিজে শিকিব বাৰ লগৰ কাৰোবাকো শিকাব।
অ লোকক চাহ আকো শিকাব পাৰিব
উম বহুত ভাল কথা এইটো ভাত বনালো। ৰাতিপুৱাই বনালো যে আপি কেইটা স্কুলত পঠালো পঠাই লৈ এতিয়া আছো আৰু ঘৰতে আৰু কি কৰিম
মই ৰাতিপুৱাই বনালো অ', দুপৰীয়া ভাত খাব এতিয়া কি খাই বনালে
আজি মানে কেঁচা চব্জি দিয়ে বনাইছোঁ দালি পতালো মানে চব্জি অলপ ভাজিলো
ভালে কৰিছে চব্জি চব্জি খাই আছে ভালে কৰিছে
অ', গৰমটোৰ কাৰণে মাছ-মাংস খুওৱা নাই।
ভালে কৰিছে আৰু এতিয়া ঘৰতে চব্জি আছে ন
ঘৰতে আনম পাচলি বাগিচা এখন বনাইছো যে স বাগিছা খতে মানে ভেন্দি লগাইছো তিয়হ লগাইছো জিকা ভোল মানে আৰু বিভিন্ন পাচলি আছে
উ ভালে কৰিছে এতিয়া লগাই লৈছে এতিয়া নিজৰ কাৰণে ভাল বিক্ৰীও কৰে নেকি বিক্ৰী কৰে যদি আমাকো দিবচোন
বিক্ৰী কৰো নকৰা নহয় তাৰমানানে ধৰা এতিয়া পাচলি খিনি কৰিব যাওঁতে আমাৰ খৰচতো বহুত হয় তাত মেডিচিন আনিব লাগে শস্যৰ বীজ কিনিব লাগে
আজিকালি মেডিচন নহলে একোৱেই ন একোৱে কামি নিদিয়ে একো আজিকালি ভিটামিন দিব লাগে গছত লাগিবৰ কাৰণেও ভিটামিন দিব লাগে একদম তিয়হ আছে নেকি আপোনালোকৰ ঘৰত
আছে আছে তেওঁ আছে
অ এতিয়া এতিয়া তঃ এক কেজি ৰুবচোন।
পঠাই দিবা কোনোবা এজন পঠাই দিবা মই দি পঠাম বাৰু ভেন্দি লাগিব নেকি?
হা
ভেন্দি
অ', লাগিব লাগিব আপ আছে যদি দিব। চব্জি ঘৰৰ চব্জি হ'লে বাওে কিনা বিলাক আনি থ'লেই গেলি যায়গৈ।
সেউজীয়া পাচলিটো খাব লাগে যে। আমাৰ ল'ৰা ছোৱালীয়ে মানে নাখায় সেউজীয়া পাচলি বিশেষকে মানে শাক নাখায়। গম পাইছানে
অ'।
মানে সিহঁতক যদি আমি সৰুৰ পৰা শিকাও এ শাক চব্জি খালে কি হয় সেউজীয়া শাক চবজিৰ পৰা কি কি ভিটামিন পোৱা যায় এইখিনি